এই
দৌ
ক'ত আছা
কত আছা
মই এইয়া ঘৰতে আছো
অ বাকী চাহ তাহ খালা নাই
খালো তুমি
মই চাহ খাই উঠিছো এইমাত্ৰ। উ বাকী কলেজ যোৱা নাই আজি।
কী কলেজ যোৱা নাই আজি?
অহ, এতিয়া কি কই আছা।
এই ঘৰতে বহি আছো।
অ'।
বাকী এতিয়া তুমি ক'ত এডমিছন ললা?
তেজপুৰ কলেজ। অহ।
আৰু তোমাৰ বাকী এনেকে কম্পিউটাৰ-চম্পিউটাৰ কিবা আই টি আই কিবা কিবি কৰিব বুলি ভাবিছা নেকি?
আই টি আইটো ফৰ্ম ফিলআপ কৰি থৈছো ঘৰতে।
আচ্ছা কম্প লৈচা কৰি আছা ন এতিয়া
কৰি আছো অ'।
উম, বাকী ক'বাত ওলাই যোৱা নাই আজি।
আজি যোৱা নাই মই, যাম আৰু ওলাই এতিয়া।
ক'ত যাবা আজি?
যাম এইফালে বজাৰ চজাৰ।
অঁ বাকী তোমাৰ এইটো যে তেজপুৰ অহা নাই আমাৰ।
আজি গৈছিলো কম্পিউটাৰ আছিলে।
' ক'ত লৈছা কম্পিউটা।
কম্পিউটাৰ, তেজপুৰ চকবজাৰ, চকবজাৰ ওচৰত।
অ', কম্পিউটাৰ তাতে লৈছা ন?
অ'।
এতিয়া কিমান দিন হ'ল কৰি থাকা কম্পিউটাৰ?
কম্পিউটাৰ আজি হ'ল এসপ্তাহ মান।
এসপ্তাহ মান হৈ গ'ল ন
উম।
উম। উ উ তাৰপিছত তোমাৰ এতিয়া এনেকে তোমাৰ তোমাৰ এতিয়া, তেনেতে তোমাৰ, তেজপুৰ ফালে তেনেকে ভাল জেগা ক'ত আছে, মানে বহিব পৰা জেগা আহিছানে নাই। এনেককাে ভাল ভাল জেগাত।
গইছোঁ গণেশ ঘাটত আছে।
গণেশ ঘাট টো মোৰ ফেৰ্মাচ। লোৱা মতে স্পট আহি যায় ইয়াত, আচ্ছা।
অগ্নিগড়
উম, হম। এনেকে ক'ৰবাত দূৰত যোৱা প্লেনিং কৰা নাই নেকি?
দূৰত যোৱা এতিয়া বৰ্তমান প্লেনিং কৰা নাই বাৰু এতিয়া।
উ এনেই ক'ত যোৱা কথা ভাবিবা পিছত গলেও।
পিছত গ'লো এতিয়া প্লেনিং কৰা নাই বাওঁ ক'ত যাম
আচ্ছা আচ্ছা তোমাক টাৱাং মানে এনেকুৱা কেনেকুৱা জেগা লাগে। মানে ভালটো ভাল লাগে নে? টাৱাং চাৱাং।
টাৱাং এনেকুৱা, অৰুণাচল এনেকুৱাত।
ভালেই লাগে ন। এতিয়া চাগে বৰফ পৰিছে আৰু তাতে।
গৰম পৰিব এতিয়া, অ
কিমান মানে, এইফালে, আমাৰ এইফালেটো বহুত গৰম আাজি।
আমাৰ ফালেও গৰম বাৰু, তেন্তে আজি।
তিনদিন মান হৈছে। বহুত গৰম হৈ আছে আমাৰ এইফালে আৰু পুৱা।
ৰ'দ কিমান দিছ এতিয়া আৰু গৰম হ'বই।
গৰম বহুত দিছে, অ বাকী, তোমাৰ কলেজৰ পৰা। এতিয়াতো তোমাৰ কলেজ, তেজপুৰ কলেজতটো ক্লাছ হোৱা নাই।
কলেজত ক্লাছ হৈ আছে?
ক্লাছ হৈছে।
ক্লাছ হৈ আছে অ
অ', আচ্ছা, আচ্ছা। বাকী ক'ত পঢ়িছিলা, তুমি?
মই, এই বৃহগুৰি বইচত।
তে পহিছিলা ন? মও বিহগুতে পঢ়িছিলো বাৰু, কিন্তু এনেকে লগ পোৱা হোৱা নাছিলে আৰু।
অ'।
তেন্তে তোমাৰ এনেকে, তোমাৰ এতিয়া গাড়ী-ঘোৰা কিবা আছে নাই মানে, গাড়ী-চাড়ী, বাইক?
গাড়ী-চাড়ি লোৱা নাই বাও এতিয়া, ল'ম আও।
ল'বা আৰু ন।
অ'।
উম। বাকী তোমাৰ, আমাৰ এইফালে কেতিয়া আহিবা?
যাম নেকি, পৰহি মানে।
পৰহি মানে, ন?
অ'।
এ টিপ এটা উলিয়াব পাৰা, কৰ'বাত যোৱা দুৱলে?
তাকে ভাবিছোঁ, উলিয়াবলৈ।
আমাৰ লগত। গোটেইখিনি মিলি একেলগে।
ক'বা মোকো, ফোন কৰিবা, কৰ'বাত যাব লগীয়া থাকি মানে দূৰত মানে, গৈ ভাল লাগিব। মানে তোমাৰ অৰুণাচল, ধৰ, গৈ ভালেই লাগিব, অৰুণাচলতো।
অৰুণাচলত।
অৰুণাচল জেগাতটো কেনেকুৱা লাগে তোমাৰ?
ভালেই লাগে।
উম, গৈছা নাই তাত?
যোৱা নাই বাৰু এতিয়া, যাম এইবাৰ।
এইবাৰ যাবা?
অ'।
যাব লাগিব বাৰু কাৰণ, আমি গাঁওৰ জেগাত থাকো ন, এনেকে যোৱা নহয় কলৈকো। উম। বাকী তোমাৰ ঘৰত এতিয়া, কোন কোন আছে বৰ্তমান। অ'।
আমি চাৰিজন।
তোমালোকৰ চাৰিজন, ন? আমাৰো একেই বাৰু, আমাৰো চাৰিজনেই।
কোন কোন আছে?
মোৰ তোমাৰ মা আছে আকৌ দেউতা আছে আৰু ভাইটি আছে আৰু মই, চাৰিজনো আমাৰে।
উম।
বাকী তোমাৰ এতিয়া মানে কলেজ কেতিয়াৰ পৰা আৰম্ভ কৰিবা যোৱা?
যোৱা, যাম নেকি সোমবাৰৰ পা।
আচ্ছা, আচ্ছা সোমাবাৰৰ পা যাবা।
অ'।
উম। এনেই তোমাৰ ফেভৰেট খোৱা বস্তু কি হয় মানে একদম ভাল পোৱা আৰু একদম ভাল পোৱা বস্তু।
ভালপোৱা বস্তু মাংস, মাছ।
কি মাংস খাই ভালপোৱা?
খাহি মাংস।
খাচিটো ভাল পোৱা ন'?
উম।
আমাৰ মানে যিটো গাহৰি হয় ন' আমাৰ মানে
গাহৰিটোও ভাল পাওঁ আগতে খাবলৈ।
গাহৰিটো একদম বেষ্ট। আৰু আমাৰ অসমৰ কাৰণে। অসমীয়া মানুহেতো চবে গাহৰি ভাল পাই আমাৰ এইফালে। এতিয়া তোমাৰ ৰাতি আজি কি খানা কৰিছা মানে আয়োজন কি হ'ব খানা আজি?
আজি মাছ ভাত।
মাছ ভাত ন'?
হম্।
আচ্ছা।
মাছ, ভাজি, ভাত।
তুমি তোমাৰ এ তে তেজপুৰলৈ আহিলে কিহঁত আহা? মানে কম্পিউটাৰ ক্লাছ কৰিব আহিলে।
টেম্পুত যাওঁ ইয়াৰ পা।
টেম্পুত আহা?
উম।
আচ্ছা, টেম্পুতটো বহুত ভড়া যায় চাগে?
নাযায় ষাঠি টকা মান যায় আৰু আপ ডাউন।
অ', আৰু তোমাৰ দূৰো হৈ যায় ন' তাৰ
অ', তুমি কি এতিয়া পঢ়ি আছা নে কি কৰিছা?
মই তোমাৰ এতিয়া হায় ছেকেণ্ডৰীতো পাছ কৰি এতিয়া পঢ়াৰ কথা ভবা নাই মানে এইবছৰ গেপ দিম বুলি ভাবিছো এইবছৰ নপঢ়ো। তোমাৰ অ', অহা বছৰ পৰা মানে পঢ়িম। চাগে আই টি আই টো ল'ম চাগে।
কি ফৰ্ম ফিলাপ হোৱা নাই নিকি?
আই টি আই তোমাৰ ফ'ৰ্ম ফিল আপ এতিয়া হৈছে মানে এইবছৰ মই আই টি আই নকৰোঁ মানে নেক্সট বছৰ কৰিম মানে তোমাৰ এইবছৰ এতিয়া ইণ্টাৰভিউ চিন্তাৰভিউ আছে ইণ্টাৰভিউখিনি দি লৈ তাৰপিছত আৰু কৰিম।
মোৰ ইণ্টাৰভিউ এইবাৰ ফৰ্ম ফিলাপ হ'লে ফৰ্মটো হেৰী কৰিব লাগিব।
তুমি আছাম পুলিচত এপ্লাই নকৰিলা এবাৰ?
এইবাৰ আকৌ যদি ওলাই প'ষ্ট তেতিয়া এপ্লাইটো কৰিব লাগিব।
অ', এইবাৰ ওলাব বাৰু হিমন্ত বিশ্ব শৰ্মাই কৈছে আমাৰ মামাই তোমাৰ আ, কামান ডো বেটেলিয়ান উলিয়াব দুটা, দুই লাখ উলিয়াব দুই লাখ। দুই লাখ চাকৰি উলিয়াম বুলি কৈছে নহয়
অ', এবাৰ কৰিব লাগিব।
কি কি প'ষ্ট আহে, তেতিয়া ভালেই হ'ব আৰু কি কি পোষ্ট আহে আমিও আমি চাকৰিটো ল'ব লাগিব গাঁৱৰে যিহেতু, মই তোমাৰ আছাম পুলিচত কৰিলোঁ অ', এ, এ- বি, ইউ- বি ত কৰিলোঁ।
অ'
তাৰপিছত তোমাৰ বাকী এনেকে হেৰি হোৱা নাই, আ এইবাৰ চাৰ ইন্টাৰভিউটো দি চাওঁ, কি হয়
কেতিয়া আছে?
তোমাৰ ইণ্টাৰভিউ ছেপ্তেম্বৰৰ আগতে হ'ব চাগে হলে, কাৰণ তাৰ পিছলৈ নাযায় আৰু। উ মানে ছেপ্তেম্বৰৰ আগত
অ'
হ'লে টেনচন নাই আৰু।
যদি হেৰি হয়
অ', এইবাৰ তুমিও এপ্লাইটো কৰি দিবা তাৰছত তোমাৰ ইণ্টাৰ অ' বাকী ৰানিং চানিংটো কৰিয়ে থাকা
ৰানিং কৰি থাকো হ
ৰানিং কৰি থাকা আৰু ৰাংটো লাগিবই ৰাংটো বেছি মেইন হয় ফিজিকেল
ৰাতিুৱা ৰাতিপুৱা যাওঁ দেলি ৰাতিপুৱা যাওঁ ৰানিঙত
আচ্ছা আচ্ছা অলপ মানে দেৰিকে যাব লাগে তোমাৰ ৰ'দটো পালে ভাল আৰু
অ আজিকালি ৰ'দ আকৌ সোনকালে ওলাই ন
অ' সেইটোও হয় বাৰু ৰ'দটো অলপ সোনকালে ওলাই যায় এনেও ৰ'দত দৌৰিব লাগে দৌৰিলে ষ্টেমিনাটো আহে অলপ আৰু অলপ কষ্ট হয় বাৰু
হ'বই আৰু
উম! বাকী তুমি পাৰ্ট টাইম হিচাপে কিবা কৰিম বুলি ভাবিছা নে নে এনেকে কাম মানে পঢ়িম বুলি ভাবিছা মানে কম্পিটাৰ চম্পিউটাৰ
কম্পিউটাৰটো কৰিছো মানে পাৰ্ট টাইম এনেকুৱা জব পালে কৰিম
অ' তোমাৰ পাৰ্ট টাইম হিচাপে কিবা এটা কৰি থাকিব পাৰি মানে তোমাৰ দুইটা হৈ থাকিব দুইফালে
আহ
নহলে নহ'লে মানে তোমাৰ অকল পঢ়াটোতে ধ্যান দি থাকিলে আমাৰ মানে পকেট খৰচটো ওলাই নাথাকে ন
তুমি কি কৰিবা নেকি
ময়ো ভাবি আছোঁ মানে এ, কাম চাই আছোঁ পাৰ্ট টাইম হিচাপে ত' পোৱা নাই মানে মইতো তোমাৰ ৰাতি পুৱা সাত, আঠটা মানৰ পৰা ধৰ আবেলি তোমাৰ তিনটামানলে কাম পালেতো ভালেই।
অ'।
এতিয়া তোমাৰ আবেলি ৰানিং কৰা টাইমটো ওলাই যায়।
ম-মই মাতে মৰ্ণিঙতে যাওঁ ৰাতিপুৱা।
মৰ্ণিঙত যোৱা।
উম।
মানে মৰ্ণিঙত যাব পাৰি বেয়া নহয় আচলতে মৰ্ণিঙত বেছি ভাল হয়, তোমাৰো মানে কাম চাম থাকিলে তোমাৰ মৰ্ণিঙত গ'লে মানে অকণ দিগদাৰ হয়, টোপনিয়াই টোপনিয়াই থাকে ন'। দিনটোলে। তাৰপিছত তোমাৰ এতিয়া, সেইটো কাৰণে ভাবি আছোঁ মানে টাইমটো মিলাই লৈ পেলাই হেৰি কৰিম বুলি।
অ', আবেলি টাইমত সময় নহয় যে। কম্পিউটাৰো যাব লাগে।
তুমি কম্পিউটাৰ কেইটা বজাত যোৱা?
কম্পিউতাৰ ইয়াৰ পা তিনটামান বাজি যাওঁ।
অ', তিনটাত ন' তোমালোকৰ কেইটাৰ পা হয়? অ', চাৰিটা পা ন'।
চাৰিটা পা পাঁচটালৈকে।
ভালেই বাৰু কম্পিউটাৰটো তেতিয়াহ'লে ময়ো শিকিম বুলি ভাবিছিলোঁ কিন্তু মানে টাইমটো মিলাব পাৰা নাই।
মিলাই লোৱা।
ৰাতিপুৱা ৰানিংটো নাই যোৱা বাৰ ৰাতিপুৱা তোমাৰ নৰ্মেল কেনেকে ইন্টাৰভিউ কিতাপবিলাক পঢ়ি থাকা হয়। আৰু তোমাৰ দুপৰীয়াটো ঘৰৰ অলপ কিবা কিবি কাম হেল্প কৰি দিওঁ মা দেতাহঁন্তক। আৰু তোমাৰ আবেলি টাইমত উম, মানে খেলিব যোৱা হৈয়ে যায়, খেলিব যাওঁ।
আবেলি।
আবেলি অলপ ফুটবল খেলোঁ তাৰপিছত তোমাৰ অলপ দৌৰোগে গৈ।
কি ডাঙৰ ফিল্ড আছেনে তাত?
কি কয়?
ফিলখন বোলো ডাঙৰে আছেনে?
ফিল্ড ডাঙৰ, বহুত ডাঙৰ।
আমাৰো ডাঙৰে ফিল্ডখন। আমাৰো খেলে তাত ফুটবল, চুটবল। পোৱালিয়ে ক্ৰিকেট খেলে।
আচ্ছা, আচ্ছা। দিয়া তেনে ঠিক আছে ন?
অ', হ'ব দিয়া।